শুনিছোঁ তুমি শুনিছা
অ শুনিছো কি কৰি আছা
এ বহি আছো এনে তুমি
এ ঘামি গলোৱে মই জানানে মই বহিছো এতিয়া
বই লোৱা বই লোৱা বই লোৱা
পতককে পায়হি নহয় আকৌ মানুহ অ আমাৰ মানে কম আৰু ইফাল এ টাউনতে হ'লে মানে চব মানুহ সোমাই যায়
অঁ মই এটা মানে ভাবিছোঁ কথা শুনাচোন
অ কোৱা
মই ভাবিছোঁ মমোৰ দোকান এখন দিওঁ নেকি
অ ফুটপাথত নেৰেষ্টটেণ্টাইপত
তো মাতটো ভাঙি ভাঙি আহিছে
অ ৰেষ্টুৰেণ্ট টাইপত দিবানে
হেলল তো মাত ভঙি ভঙি আ
এতিয়া শুনিছা।
অ শুনিছো শুনিছো
হেৰি ৰেষ্টুৰেণ্ট টাইপত ভাবিছা নেকি খোলা কথা।
ৰেষ্টুৰ নহয় মানে। এনেকুৱাকে সন্ধিয়া সময়ত ভাবিছো এটা তল দম আৰু এনেকুৱা সৰু যে বাটত যে
অ অ ভাল আকৌ এনেকে
ম স্বাৱলম্বী হ হবলে মই ভো
এ এ যিয়ে নহওক তোমাৰ ব্য্ৱসায়ত মুঠতে মানুহে ব্য্ৱসায় সৰু হওক ডাঙৰ ক মুঠতে কৰি চাব লাগে মোৰ মতে লাগিলে লোকচানেই হওঁক প্ৰথম অৱস্থাত কিন্তু যেতিয়া কৰিবা নহয় তেতিয়া লাহেকে মানে লাহে লাহে সেহে বস
লাহে লাহে হয় হয় মানে হয় হয় ব্ৱসায়টো মানে এক একেদিনাখনে হোৱা বস্তু
নহয় আহ
তুমি সময় দিবা তুমি ধৈৰ্য ৰাখিবা তোমাৰ মান মানে এইটো তোমাৰ দীঘল তে তোমাৰ মানে ইনভেষ্টমেণ্ট বুলি ক'ব
হয় অ লাহে লাহে সৰু প্ৰায় মানহ ডাঙৰ হয় নহয় জান তেনেকে তুমি তলৰ পৰা আৰম্ভ কৰিব পাৰা,
সেইটোৱে একেদিনাখনে তুমি কেতিয়াও চন্দ্ৰলৈ যাব নোৱাৰা
আজিকালি কিমান ছোৱালী নিজৰ ভৰিৰ ওপৰত থিয় হৈ এনেকে ওলাই আহিছে কাম কৰিব কাৰণে কিমানে ফ্ৰুত চালাড দিয়ে হয়নে?
হয় হয় ফ্ৰুট চালাড দিয়ে পকৰি বনাই চাহ দিয়ে কেকৰ ব্যৱসায় কৰিছে মই মানে কেকৰ ব্যৱসায়, কৰিছিলোঁ হাঁ
অ
তাৰপিছত কি হ'ল মোক কেকৰ ব্যৱসায় এতিয়া মানে আমাৰ টাউনখন মানে সৰু ত' তাত মানে কেকৰ ব্যৱসায় খাইটো মানে এতিয়া কি হৈছে তোমাৰ মানে ছাপ্লায়াৰ বহুত হৈ গৈছে কিন্তু মানে ডিমাণ্ডটো আছে কিন্তু মানে ছাপ্লাই বেছি হোৱাৰ ফলত মানে তোমাৰ চাপ মানে মানে তুমি কি ক'বলৈ ঘৰৰ ওচৰে পাজৰে মানে পাঁচ ছয়জন মানে তুমি কেক বনোৱা মানুহ পাই যাবা সেইটো কাৰণে ত সেইটো কাৰণে ভাবিছো অকমান চো মানে অকণমান বেলেগ এটালে জাপ মাৰি পিনে ভাবিছোঁ ম'ম'ৰ এখন দোকানত দিও নেকি তথাপিও নিজৰ হাত খৰচ এটা আহি থাকে
উম নহলে নিজে যেতিয়া হাত খৰচ এটাও যদি মানে উলিয়াব নোৱাৰো নহয় মাথা টোৱে কাম নকৰে জানানে একদম
সঁচা মানে এনেকোৱা লাগে নিজকে যেন মই একোৰ যোগ্যই নহয় নেকি, কি মোৰ জীৱনৰ ম মানে ম ওচৰতে নাই নেকি একে কেনেকোৱা টাইপৰ ফিল হয়
সঁচাকে বেয়া লাগে পঢ়ি শুনিও যেতিয়া মানে লাগি থাকিও প্ৰাইভেট চাকৰিবোৰতো আজিকালি জানাই আৰু
ক'বই নালাগে তোমাক এক অ তোমাক পইচা দিব এঘণ্টাৰ তুমি খাত তোমাক খ খটোৱাব দছ
গালিটোতো আছেই এক্সট্ৰাকে
সেইটোতো আছেই তুমি ক'বই নালাগে সেইটো,
নোৱাৰি অ প্ৰাইভেটত চলিবলৈ আচলতে আমাৰ ধৈৰ্য শক্তিও নাই খঙো উ ঠে নোৱাৰো আমি নিজৰ ব্যৱসায় কৰাই ভাল লাগিলে প্ৰথম অৱস্থাত লোকচানেই হওক কোনোবা এবাৰতটো লাভ হব ব্যৱসায় যে লাভে হ'ব লাগিব কি কথা আছে
নাই নাই ব্যৱসায় মানে তোমাৰ সেইটো কি ক'ম আপ ডাউন হয় থাকিব তোমাৰ তুমি যিমান তুমি নিজকে ৰিস্ক ল'ব পাৰিবা তোমাৰ সিমান ব্যৱসায়টো আগবাঢ়িব যদি তুমি কম কম ৰিস্কত তুমি চলিব বিচৰা তেনেহ'লে তোমাৰ ব্যৱসায় কেয়াও আগনাবাঢ়ে তুমি যেনেকে আছে তেনেকেই কৰি থাকিব লাগিব গম পাইছানে
মই যে ভাবিয়ে নাই পোৱা কি যে কৰিম
অ মই মানে ব্যৱসায় বিভাগৰ ছাত্ৰী হা
অ তুমি কমাৰ্চৰ আছিলা অ
ত মানে আমি শিকিছোঁ যে তুমি যিমান ধৈৰ্য্য ৰাখিবা বা এটা নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ তোমাক কি লাগে কেনেকৈ তুমি কেনেকে কৰিব পাৰিবা কামবিলাক তো সেইখিনি মানে জ্ঞান সেইখিনি মোৰ নৰ্মেল জ্ঞানখিনি আছে ত' তাকে ভাবিছোঁ আৰম্ভ এটা কৰি দিওঁ নেকি বুলি নে কি
বহুত বিশ্বাস কৰো আজিকালি জানানে
ময়ো বিশ্বাস কৰোঁ ভাগ্য নহ'লে তুমি ক'তো একো কৰিব নোৱাৰা
তুমি বেংকত এপ্লাই কৰিব পাৰা তো
কৰি আছোঁ কৰি আছোঁ কৰি আছোঁ মানে কৰিছোঁ বহুত বেংকত কৰিছোঁ কিন্তু প্ৰায় মানে কি ক'ম চ যোনবিলাক এইেই চৰকাৰী চৰকাৰী নহ কয় বোলে এইটো পাব্লিক হয় একচেলি তাত মানে কি হয় ফিফ ফিফটি পাৰ্চেণ্টতকে বেছি মানে ফিফটি পাৰ্চেণ্টতকে মানে ফিফটি ওৱান পাৰ্চেণ্ট চৰকাৰৰ হাতত থাকিব
অ ছেমি গমেণ্ট বুজিছো অ
তো বে বাকী যিমানখিনি ফৰ্টি নাইন পাৰ্চেণ্ট থাকিব মানে সেইখিনি তোমাৰ থাকিব মানে অ মানে বাকী বেংকৰ মানুহখিনিৰ লগত আৰু মানে অৰ্গনাইজন হা ত' তাৰপিছত কি হৈছে ত' সেইবিলাক বেংকত দিবলৈ গ'লে এতিয়া কম্পিটিশ্যনটো বহুত বাঢ়ি গৈছে মানে
হয় অ
আৰু অলপ টানো হয় সেইখিনি ধৈৰ্য্যও লাগিব পঢ়িব কৰিবলৈ হয় ন সেইখিনি মানে মোৰ এতিয়া নাইকিয়া হৈ গৈছেগে যিমান বয়স বাঢ়িছে ইমান মই মানে নোৱাৰিছোগে আৰু ত' ভাবিছো অলপ প্ৰাইভেট বেংকত ট্ৰাই কৰোঁ কিন্তু মানে প্ৰভেট বেংক বিলাক কি হৈছে কৈ তোমাক কষ্ট হয় বাট ভাল ভালো বাৰু তুমি শিকিবলৈ পাৰিবা কিন্তু তাত মানে তোমাৰ মানুহ লাগিব চিনাকী মানুহে যদি তোমাক কৈ দিয়ে ন যে অঁ এই ছোৱালীজনী বা এই ল'ৰাটো মোৰ আণ্ডাৰত আছে বা মই চিনি পাওঁ আপোনালোকে চাব পাৰে ত' তেতিয়াহে মানে জবটো হোৱা চানসটো থাকে মই মানে বহুত বহুততে মোৰ
চিনাকি নথকাৰ কাৰণে মানে পিছ সৰকি আহিব লগগীয়া হৈছে নহয় নে
মোৰ ৰেজিউমেই বহুততে দি থৈছোঁ মানে হাঁ লেকিন কি কিন্তু কি হৈছে কি এতিয়া মানে তেওঁলোকৰ চিনাকি লাগে
অ ব্যৱসায় আৰম্ভ কৰা বুজিছানে বেলেগৰ তলত কি নো কাম কৰিবা এইবোৰ ইমান
তাকে মই ভাবিছোঁ তাকে ব্যৱসায়কে আৰম্ভ কৰোঁ আৰু বহুত হৈছে আৰু কিমান মানে দেউতাৰ পইচাৰখিনিৰ লগত হাঁ হয় দিয়া আৰু এতিয়া ডাঙৰ হৈছোঁ ন বেয়া লাগে সেয়াই আৰু খুজিব মন নাযায় তোমাৰ এক টকা এটা খুজিবলৈও আজি লাজ লগা হৈছে যে গম পাইছানে আজি যদি মোক কিবা বস্তু লগা হৈছে মই দেউেতাক কি বুলি ক'ম যে দেউতাই এইটো দিবা এইটো দিবা কাৰণ এতিয়া দেউতা টাইম হৈছে যে আমাক খোজক তেনেকে ন
অ আমি খুৱাব লাগে অ
সেইখিনি বয়সত আৰু সেইখিনি মোৰ কাৰণে ধিক্কাৰ বুলি মই গণ্য কৰোঁ আৰু
হয় সেইটো মইও ভাবো কিন্তু
হয় সেইটোৱে আৰু কি ক'বা উপায় নাই
যিয়েই নহওক উপাৰ্জনৰ পথ এটা ব্যৱসায় হওক লাগিলে
খাই মোৰ কাৰণে অলপ
অ জ্ঞানো আছে
তোৰ জ্ঞান ক'ত আছে বা কিন্তু সেইটো ভাগ্য কব বা নিজৰ অ কষ্টৰ ও কথা হয় নে নহয় মই কিমান কষ্ট কৰিব পাৰোঁ সেই বস্তুটোত মই কিমান সময় দিব পাৰোঁ হয়নে নহয় কা সদায় দিব পাৰোঁনে নোৱাৰোঁ কনফিডেণ্ট কনচিষ্টেঞ্চি দিব পাৰোঁনে, নোৱাৰোঁ সেইখিনিৰ লগত কথা হয়নে নহয়?
হয় বাৰু।
হয় সেইটোৱে আৰু চাওঁ অলপ সহায় কৰিবা কিবা কিবি যদি জানা।
অঁ। ব্যৱসায়ত তেনেকে বিশেষ জ্ঞান নাই। অঁ, আমাৰ দেউতাও ব্যৱসায়ে হয়। হয় যদিও মই মানে এইবোৰ ইমান লাগি নাথাকো মই এই প্ৰাইভেটতে ভাল পাওঁ মানে বেলেগৰ আডাৰতে কৰি পেলাই মুঠতে দিয়ক আৰু কিবা এটা মোৰ মানে বৰ বেছি লাগি যুজি। থাকিব মন নাযায় এইবোৰত কষ্ট হয় যাতে পঢ়া শুনাটো কৰি আছো যে শেষ হোৱাগেই নাই শেষ হলহেঁতেন বাৰু। মাজতে আকৌ ডিপ্লমা লৈ ললো সেই তাত ড্ৰপ দিয়া নিচিনাই হ'ল আৰু মোৰ।
তুমি মানে য়গাটো এটা ডিপ্ল'মা হিচাপে।
মই মোৰ ডিপ্লমা কমপ্লীত। হল চৌবিশতে কমপলিট কৰিলো। ত তাৰ পিছতহে মই ডিগ্ৰী কৰিছো।
মানে য়গা তুমি ডিগ্ৰী।
নাই নাই য়গাত কৰা নাই মই মই নৰমেলকে আকৌ ললো চচিওলজি ত মেজৰ লৈ।
পঢ়ি পঢ়িব লাগে নে?
অঁ, পঢ়িব লাগে ছাবজেক্ট হয়।
ত' কৰিবও পাৰা চাগে ন।
উম কৰিব মানে সেই প্ৰেক্টিকেল খিনি কৰোঁ আৰু।
আছা ন তুমি এতিয়া য়গাৰ শিক্ষক হিচাপে তুমি মানে নিৰ্বাচিত হ'ব পাৰা আৰু।।
অঁ, হয় অঁ, পাৰো অঁ
অ ভালে দিয়া মোকো কবাচোন মইও ল'ম বুলি ভাবি আছো মানে।
অঁ, পাৰিবা জুলাই মাহত আহো বুলি কলে। হ'বই এতিয়া আৰু এটা অঁ।
মিৰ্জা যাব লাগিব। মানে মিৰ্জাই কোনখন? জনাবা নেকি কোনোখন?
অঁ, গুৰুকুলত হয়
গুৰুকুল ন।
উম।
কিমান কিমান দিনৰ এইটো হেৰি হয় পাঠ্যক্ৰম।
পাঠ্যক্ৰমতটো এনেই এবছৰ হয়। কিন্তু তুমি এমাহত। এনেকে ক হেৰি কৰিব পাৰা থাকি পেলাই কন্টিনিউ খালি দিনে ৰাতিয়ে কৰিব লাগিব ক্লাছ।
অঁ অঁ অঁ সেইটো কথা ন আচ্ছা কিন্তু? এবছৰ দিয়া আৰু একমাহৰ সেটোৰ কি মানে হেৰি থাকিব কি বুলি কয় পাৰ্থক্য থাকিব।
মই তোমাক বুজাই দিম হা পিছত
অ অ ঠিক আছে বাৰু
অ এতিয়া মানে অলপ দীঘলীয়া হ'ব যে ক'বলৈ সেইকাৰণে ম তোমাৰ পিছত বুজাই দিম বুলি কৈছে আৰু ভালকে
অ ঠিক আছে হ'ব দিয়া মই বাৰু মই শিকাত মানে আগ্ৰহী য়গাতটো বহুত।
হয় নেকি তেন্তে মই তোমাক যোগাযোগ কৰিম কম গোটেই কথাখিনি তুমি ভাবি চিন্তি চাবা অহ বাকী এতিয়া এনে আছা ন মই এই তাকে এয়া মানুহ আহিছে আহিব পাবহিয়ে নহয় তাকে গাটো ধুই আহোনি শুনি গৰম যে।
তাকে যোৱা চাহ পানী দিব লাগে দিব নহয় ধুনীয়াকৈ বনাই কৰি চাহ পানী খোৱাবা অ ঠিক আছে হ'ব দিয়া ন ৰাখিছোঁ।